হেল্ল' হয় ভালে আছ।
অ' এই মই বাহিৰত গৈছিলো অলপ আগতে আহি পালো আহি পাই সন্ধিয়াৰ কাৰণে মই অলপ মানে এই হেৰি পূৰবী চুৰব। বি আনিলো গৰম কৰিলো। কৰি পেলাই সেয়া বহিছো আৰু অ' চা। চাহ বনালোঁ। তাৰ পিছত তোমাৰ সেই কিবা অলপ নাস্তাও বনালো।
কি বনালা নাস্তাত।
নাস্তা কৰিলো মই মানে জেহাদি কল আনিছিলো। তাৰ লগতে পিঠা গুৰি দি পেলাই চাহৰ লগত। খাবলে আৰু তেনেকে সৰু কিবা এটা বনাই ললো উম
আৰু মই মানে ঘৰতে মই মানে বাহিৰৰ কফি ইমান ভাল নাপাওঁ আৰু কলেও মানে ধৰা দামী ৰেষ্টুৰেণ্টৰ কথাটো বেলেগ তাতেতো বহুত লয় ন এশ এশ দেৰশ লয় হয়নে নহয়। কিন্তু এই যিটো এইটো কফি খাব মই বহুত বেয়া পাওঁ ইহঁতৰ কফিটো নামতহে কফি কিন্তু মানে টেষ্টি একো নাই আৰু সেয়া কিবা দিয়ে পাউডাৰ চাউদাৰ দিয়ে নেকি। উম যিটো কফি ধৰা অ কফি যিটো খাই পেলাই ৰিফ্ৰেছ হোৱা যায় বা যিটো টেষ্ট সেইটো নাই তাৰ মানে সৰু সৰু দোকান বিলাকত অ সেইকাৰণে এতিয়া ধৰা বাহিৰৰ দামী দোকানত নাই বুলি নকওঁ দামী দোকানত যদি তুমি দুশ টকা বা ডেৰশৰে খোৱা তেতিয়া পাবা। সেইকাৰণে মই কি কৰো অ তেতিয়া এতিয়া ইমান দামীৰে আৰু কফি একাপ খাব নোৱাৰি ন সদায় এদিন বেলেগ কথা। সেইকাৰণে মই মানে ঘৰতে মোক মই মানে কফি খাই ভাল এতলিষ্ট মানে সপ্তাহত দু দিন তিন দিন খাওঁ ঘৰত পোৰবি গাখিৰ আনিলো আনি কফি বনালো অলপ মানে রিলেক্স হোৱা যায়। মানে মই পানী চানী নিদিও পুৰা পিয়ৰ গাখীৰত কফি দি তেনেকে খাই দিওঁ এ বঢ়িয়া লাগে উম অ ষ্টক বনাও মোৰ গেষ্টটো আহিছিলে মই গেষ্টকো বনাই দিলো বহুত ভাল পাইছে আৰু আজি নহয় যোৱ কালি আহিছিলে তেনেকে মানে মই কোনো পানী চানী নিদিও দিওঁ আৰু ডাইৰেক্ট গাখীৰত এতিয়া ষ্ট্ৰং কৰি দিও মানে সেই কাপ খালে তুমি আৰু এক দিনৰ কাৰণে পুৰা ৰিফেৰেচ হৈ থাকিবা পুৰা মানে তায়াৰদ টো নোহোৱা হয়। আৰু ভিটামিনো আছে দিয়াচোন নিশ্চয় আহিবা নিশ্চয় আহিবা ত মই মানে সেয়া আৰু বাহিৰৰ কফি মই একো নাপাও মানে ত মই নিজে আনিলো এই হেৰি তপতালো সেয়া আৰু
ভালে কৰিছা ষ্টাৰ্ট কৰিলা আৰু তাৰপিছত
তাৰপিছত ৰাতিৰ কাৰণেও মই অলপ কিবা আনিলো ইয়া। তোমাৰ শাক আনিছো মই শাক টো খাই বহুত ভাল পাওঁ ৰঙা ৰঙা কৰিছা যে ৰঙা ৰং ম তাৰপিছত তেনেকে তাতে ভাবিছিলো হেৰি এ অলপমান মাছ তাছ আনি লগত দি দিম মানে কি জানানে আলুটোতো সদায় খাওঁ ন দোকান চোকানত চব আলুৱে কিন্তু মই অ মই অলপ আন অকমান টাইপে খাই ভাল পাওঁ তেনেকে ধৰা আলু-মানে শাক দিলো বা তোমাৰ এ' তিলে- তিলেৰে বনালোঁ মানে অলপ আন্‌কমন মানে মোৰ- অ' সদায় এইবিলাক, হয় হয়। আৰু এনেও ধৰা, আল-আলুটো বেছি খোৱা ভাল নহয় ন' এইবিলাক বস্তু- তো অলপ নেচাৰেল বা এই তুমি জানানে এইটো নৰসিংহ ভেদাইলতা জানা?
হয় নাই
নাজানা! এইটো তাৰমানে এটা গছৰ পাত হয় সেইটোৰে বনাই। মানে মই বিলাক ভাল পাওঁ আৰু- এম্‌ তাৰ পিছত টেঙেচী শাক মাটিত গজে যে সেইবিলাক-মানে- সেইবিলাক আচলতে আমাৰ ঔষধি গছ হয়, হা।
এইবিলাক পায় নেকি বজাৰত?
পাই কিন্তু তুমি নৰ্মেল বজাৰত নাপাবা। এই গাঁৱলীয়া বজাৰ যে বহে কিছুমানত- সেইবিলাকতহে গাঁৱলীয়া মানুহে আনিব, কিন্তু এনে যিটো তোমাৰ এই- পাব্লিক বজাৰত নাপাবা। তেনেকে। গাঁৱৰ- গাঁৱৰ উম্‌- মহিলাসকলে আনে, এইবিলাক বুজি পায়। তাৰমানে সেই বস্তুটো তোমাক খায়ো টেষ্ট পাবা আৰু তাৰ মানে বহুত ঔষধি গুণ আছে। উম্‌ এইবিলাক। উপকাৰ বহুত আছে তাৰমানে। তো মই সেইবিলাকেৰে খাই ভাল পাওঁ। আৰু -মই বুলি নহয়, মোৰ দেউতাও ভাল পায়। আৰু সেইবিলাক মানে খোৱাটো বহুত দৰকাৰী হয়। মানে হেল্থ টো ভালে থাকে। ত' সেইকাৰণে কিমান আৰু আলু খাবা এইবিলাক। ত' সেনেকে আৰু। আহ্‌- ৰাতি কিবা এটা সৰু সুৰা যোগাৰ- মানে যোগাৰটো কৰি থৈছোঁ, কিন্তু খোৱা নাই। অলপ দেৰিকে বনাম, তেনেকে এ' সেয়া আৰু। তেনেকে অলপমান ঘুৰি-পকি আহ আহিলো।, লাহে ধীৰে বনাম আৰু।
এ' ৰাতি কেটাত খানা বনোৱা?
ৰাতিটো মোৰ মানে সেইটো বুলি- টাইম বুলি নহয়, মই আজৰি হৈ ফ্ৰী হৈ আৰু! কিন্তু মই খুব দেৰি হলেও মই এঘাৰটাৰ আগত খোৱা হ'বই। এনেও পাৰিলে সোনকালে কৰি দিওঁ। অ' কিন্তু যদি মোৰ কাম চাম থাকে তেতিয়া অলপমান সোনকা- মানে দেৰি হয় আৰু- মানে দেৰি মানে এঘাৰ-মেস্কিমা মাম্‌ হ'লে এঘাৰটাৰ আগত হৈ যাব।
হয় হয় হয়।
হ সেয়া আৰু- আৰু সেই চোৱা- আমাৰ লাইফতটো কাম সদায় থাক কে ন হয় নে নহয়? এইটো নহয় যে আমিতো কাম সদায় কৰিব লাগিব, সদাই কৰিব হেৰি-যে নিজৰ ডিউ তি যাবই লাগিব, তেনেকুৱা কাম। তাৰ মাজতে- এতিয়া আমি উপাৰ্জন কিহৰ কাৰণে কৰিছোঁ, নিজৰ কাৰণে ন! হয়নে নহয়, নিজৰ আৰু নিজৰ ফেমিলিৰ কাৰণে নিজৰ পৰিয়ালৰ কাৰণে হয়নে নহয় এতিয়া সদায় যদি কৈ তুমি নিজ এনেই যি পায় তাকে খোৱা আমি আমাৰ দে প্ৰথম কথা কি আমাৰ দেহাত সুস্থ থাকিব লাগে হয়নে নহয় সেইটো ত এতিয়া অ অফিচত টাইম দিব লাগে কিন্তু তাৰ মাজত নিজৰ খোৱাখিনিৰ কাৰণে অলপমান মানে স্পেচিয়েলি টাইম দিয়া দৰকাৰ এতিয়া এইবিলাক বনাওতে অলপ সময় লাগে মই জানো কিন্তু সেইখিনি তোমাৰ মানে দেহৰ উপকাৰ আহে ন তেনেকুৱা আৰু
হয়টো নিশ্চয় জোনটো কৈছে আপুনি একদম সঁচা হয়।
তেনেকুৱা কথা এতিয়া বহুতে দেখিছো এই তিন বাৰ ধৰা দোকানতে খাই দিলে টাইম সেইটো ৰাহি হয় সেইটো মই বুজি পাইছো কিন্তু সেইটো টাইমতো ৰাহি হলেও আজিকালি দেখিছাই মানুহৰ তোমাৰ সত্তৰ বছৰতে মানুহৰ বহুত কিছুমান দেখিছাই একদম বুঢ়া টাইপ হৈ যায় হয় নে নহয় কিন্তু আগৰ দিনৰ মানুহো তোমাৰ এশ দহ বছৰ মানুহ জীয়াই আছিলে।
হয়, জীয়াই আছিলে
বা আগৰ দিনৰ মানুহ ইমান ডক্তৰ তাত যোৱা নাছিলে হয় নে ন হয় এই তেনেকুৱা কিছুমান মানে আজিকালি মানুহ বিলাক ইমান যান্ত্ৰিক হৈ গৈছে মানে নিজে ৰান্ধি বাঢ়ি ভালকে খাবলৈ নাই দোকানত গলো মই বাছ পইচা দিলো খাই দিলো সেইটো নহয় টকাৰে টকা চব হয়। কিন্তু কিছুমান বস্তু তুমি এতিয়া তুমি যদি দোকানত গোৱা মানে যিটো আমি ঘৰৰ ফ্ৰেচ এই ফুডটো এই বস্তুটো নাপাও দোকানত ঠিক আছে। মানে ধৰা কৰবাত তুমি অ কৰবাত তুমি সোৱাদ বস্তু পাবা কিন্তু সোৱাদ বস্তু পালে তুমি চাফাটো নোপোৱা আমি ঘৰত ধৰা বহুত পৰিষ্কাৰকে কৰো ন বস্তুতটো আৰু লগত তোমাৰ চাফাও হয়, পুষ্টিকৰো হয় তেনেকুৱা আৰু
এইটো ভাল এইবিলাক বস্তু আজিকালি খাব লাগে এইবিলাক
কাৰণে ভাবো যে মানে এ তাৰে মাজতে অলপ সময় নিজৰ কাৰণে ৰাখিব লাগে আৰু বাকী সময় কামটো কৰিবই লাগিব সেইটো তেনেকে আৰু চলিব লাগিব।
চলিব লাগিবই
উম হম চাহ খালা
মই চাহ খোৱাৰ ন কফি খালো
অ আৰু মই চাহ খালেও মানে মই হে চাহ নাখাওঁ গাখীৰ দিয়াতো নাখাওঁ, ৰঙা চাহ খাওঁ। গাখীৰ দিয়াটো না খাওঁ ৰঙা চাহ খাওঁ ৰঙা চাহ যে ৰঙা চাহ
হ অ ৰঙা চাহ
ৰঙা চাহ খাওঁ তাতে মই আদা অলপ পিচি দিওঁ তাৰ পিছত তোমাৰ জালুক অলপ পিচি দিওঁ অকনমান এ হেৰি কি বুলি কয় এয়া উ তেনেকে সেইবিলাক অকমান মানে গৰম মছলা পিচি দিওঁ দি পেলাই খাওঁ। কিন্তু গাখৰীয়া চাহটো নেখাওঁ তেনেকে আৰু
আৰু এতিয়া অম্বুবাচী মেলা আহি আছে গম পাই চাগে আপুনি
হা হা হা হা
এটো আমাৰ ঘৰৰ ওচৰতে হয় পূজাটো
অ আচ্ছা আচ্ছা আচ্ছা
আপুনি আহিছে নেকি আজি লাষ্ট। আমাৰ মন্দিৰ কালিৰ পৰা বন্ধ হৈ যাব।
অ কালিৰ পৰা বন্ধ গম পাওঁ গম পাওঁ কেইদিননো তিনদিন ন
অ তিন দিন
তিনদিন তিনদিন অ উম
পৰা মালিগাঁও পাণ্ডু চব ঘূৰি গৈছে মানুহে।
হা হা হা যাবা নে কালি?
মই আজি যাম ৰাতি।
আটচ্ছা আটচ্ছা আহ ৰাতি কলে কেইটাবাজ কেইটামানত যাবা নেকি কেইটামানে আহি পাবা তুমি?
মই ৰাতি তিনটাত যাম ৰাতি তিনটাত।
ৰাতি তিনটাত
অ ৰাতি তিনটাত যাম।
কেতিয়া আহি পাবা?
আৰ্লি মৰ্নিং।
অ বাপ ৰে বাপ অকলে যাবা নে ঘৰৰ ফেমে মানে মানুহ লৈ যাবা।
মই আৰু মোৰ ফ্ৰেইছ কেতা যাম।
অ। মানে মা হতক লৈ নোযোৱা ন।
ন মা লগে সতে কালি যাব সহতে।
অহ বা ৰাতি কত
মা দেউতা তাতে মন্দিৰত আছে আমাৰ তাতে চব এভৰিথিং ততে চব যোগাৰ আছে আমাৰ মন্দিৰত। আমাৰ ঘৰটোৰ তলত ন উপওপৰহে মন্দিৰ
আতচ্ছা অহ অহ আতচ্ছা আতচ্ছা অ ঠিকে আছে। তে বাৰু গৈ ভাল লাগে এইখিনি সময়ত গৈ অ।
তু
বহুত মানুহ হৈছে ন অ অ বহুত হৈছে অ আৰু বোলে হেৰি বোলে বাই। চেগু নিব নিদিয়ে ন।
ন আজিৰ পৰা বন্ধ বাইক বন্ধ গাড়ী বন্ধ চব বন্ধ।
অ আতচ্ছা আতচ্ছা। বাইক গাড়ী চব ভালে হৈছে কাৰণ অ অ তোমালোকে মানে হেৰিত যাব পাৰি নেকি অ তোমালোকে মানে যাব পাৰা নেকি? অ! অ আছে, পচ পাঁচ দিলে যায় যাব পাৰি নেকি?
অ তাতে যোন তাতে মানে যোন মানুহ থাকে অৰজিনেল
অ অ অ অ আতচ্ছা আতচ্ছা আতচ্ছা অ ঠিকে আছে দিয়া এতিয়া মাত মানে মই মানে অহ যাবৰ মন যায় কিন্তু মানে, মই ইমান খোজ কঢ়িব নোৱাৰ এ সেইটো এতিয়া মোৰ বা হত যায় মোৰ বা যাই মানে আগৰবাৰ গৈছিলে, আগৰবাৰ গৈছিলে মোৰ বা ভিনদেউ তেনেকে খোজ খোজ কাঢ়ি খোজকাঢ়ি গৈছে পোৰা, ৰাতি নহয় দিনতে গৈছে তেনেকে পোৰা অ মোক মানে আহি কৈছে যে হেৰি ৰ'দত মানে পানী খাব মন গৈচিলে কিন্তু মানে এটা দোকান নাই বোলে পানী খাব
না আজি দোকান আছে আজি দুনীয়াৰ দোকান বঢ়াই দিছে।
হয় নেকি?
আৰু দোকান বঢ়াই দিলে মেডিকেল বঢ়াই দিলে।
অ মোক মানে ক'লে কৈছে এটা দোকান নাই ইমান ৰ'দত খোজ কাঢ়িছো তাৰ পিছত বোলে যে হেৰি কৰে যে কিছুমান গোট বহেযে সহায়ক ৰাস্তাত যে বিলাই থাকেযে কৈছে বহুত দূৰ যোৱাৰ পিছত এ এটা সেই এ এঘ এটা লাইনত তেনেকে কেহে দিচ দি পেলাই খালো আৰু উ এট এটলিষ্ট পানী খিনি দিব লাগে ন ইমান কষ্ট কৰে সেইটো আৰু।
হে এইবাৰ কৰি দিলে চৰকাৰে চব।
অ দিছে যদি ভালে কৰিছে অ পানী খিনি লাগে তাৰে খোজকাঢ়ি গলে অ', আচ্ছা', আচ্ছা পানীখিনি লাগে অ', অ। ঠিকে। তেতিয়া হ'লে। আৰু হেৰি বোলে বহুত দূৰৰ পৰা মানে বাবা বিলাক আহে বোলে।
গৰুবোৰৰ পৰা আৰু এটা বাবা আহি আছে ডুবাইৰ পৰা।
অহ।
এইবিলাক মানে আগৰে টান। ঠিক বাবা কেইটা আহে।
হা', হা', হা', হা।
হয়টো পাৱাৰ বহুত পাৱাৰহত।
অহ পাৱাৰ আছে বোলে, মইও তাকে শুনিছো, অহ। এবাৰ আহে অহ', ক'ৰ মানে এই যে কৈছে ক'ৰ পৰা আহ আহি আহে আহি যাই নাজানো আৰু এনেকে কৈছে।
পোৰা ৰৱৰ্ল্ডৰ। পৰা আহে ৱৰ্ল্ডৰ পৰা আহে, মানুহ ফৰেইন কাণ্ট্ৰিৰ পৰা আহে, বিদেশৰ পৰা আহে,
অ', অ', অ'।
এজন আহিব বাবা বোলে সেইকাৰণে ত পোষ্টাৰ লগাই থৈ দিছে ডাঙাৰকে ৱেলকাম কৰিছে,
অ', আচ্ছা আচ্ছা। হা হা হা হা ভাল লাগে। কৰি মন মনটো এটা মানে প্ৰবিত্ৰ লাগে ন, তেনেকে গৈ হা হা হা হা হয় দিয়া। মই এনে, হা হা। হা
হয় কওক
আৰু হেৰি কামাখ্যা মন্দিৰ আৰু এটা মই দেখা দেখা পাইছো মানে এনে গুৱাহাটীত এটাই আছে নহয় কামাখ্যা গুৱাহাটীতটো এটাই আছে কিন্তু মই আৰু এটা ক'ত দেখা পাইছো জানানে তাতেও মই সেৱা কৰিছো মই মানে সেইদিনাখন আচৰিত হৈছো আৰে কামাখ্যা মন্দিৰ